টো হেল্ল '! হেল্ল'!
অ', শুনিছানে?
হেল্ল'? অ', শুনিছোঁ-শুনিছোঁ, তুমি শুনা পাইছানে বাৰু মোৰ কথাবোৰ ভালদৰে?
হয়, হয়, মই শুনি আছোঁ অ'।
অ', কি কৰি
অ', মই তোমাৰ এইয়া এনে অলপ এ চাহ অকন খাই আছিলোঁ, তোমাৰ বৰষুণ দি আছিলে। তুমি কি কৰিছা?
হয়, হয়।
তাকে ময়ো এয়া বৰষুণ দিয়া দেখি পেলাই ঘৰৰ বিচনাতে বোলো অলপ শুই আছোঁ। তাকে বোলো বহুত দিন হল তোমাৰ লগত ফোন - চুন কৰা নাই আজি বোলো এটাওপৰত কথা পাতো বুলি ফোন কৰিলোঁ মানে।
অ', নিশ্চয়-নিশ্চয় ভালে কৰিলা বাৰু। তাকে কোৱাচোন কি বিষয়?
হয়, হয়, বিষয়টো মানে এনেকুৱা হ'ব এ আমি জীৱ - জন্তু সংৰক্ষণ কৰিব যে লাগে সেই তাৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ', অ', নাই বেয়া নহয় বাৰু দেই ভালেই হ'ব।
হয়, হয়। মানে এতিয়া চাবলৈ গ'লে কি হৈছে, আমাৰ পৃথিৱীৰ পৰা বহুখিনি প্ৰাণী মানে বিলুপ্ত হৈ গুচি গৈছে সেইটো কথা গম পাইছা নে তুমি?
হয়, হয়, অ', নিশ্চয়।
উম। এতিয়া মানে কি হৈছে, তোমাৰ বিলুপ বিলুপ্ত প্ৰাণীৰ ভিতৰত তুমি এতিয়া চাবলৈ গ'লে শগুন হওক তোমাৰ শালিকা চৰাই, কউৰী চৰাই। তাৰ পিছত আকৌ এ ডাইনচৰ সেইবোৰ চব বিলুপ্ত হৈ গুচি গ'ল আজিকালিৰ দিনত গম পাইছা?
উম, সেইবাবে আচলতে আমি কি কৰিব লাগে আমি ইমান মানে যি জীৱ জন্তু সংৰক্ষণ মানে কৰিব লাগে আজিকালিৰ দিনত। মানে কাৰণটো কি হৈছে তোমাৰ জীৱ জন্তু যেতিয়া বিলুপ্ত হৈ যাব তাৰ ফলত আমাৰ পৃথিৱীখন মানে ধ্বংসৰ পথলৈ গুচি যাব, এতিয়া তুমি চাবলৈ গ'লে কি হয় অ', যেতিয়া তুমি শগুন কাউৰী সেইবোৰ যেতিয়া নাইকিয়া হৈ গ'ল কি হৈছে সেইবোৰে কি কৰিছিলে? সেইবোৰে তোমাৰ যি পেলনীয়া আৱৰ্জনা আছিলে সেইবোৰ খাই আছিলে। তাৰ ফলত কি হৈছিলে আমাৰ প্ৰকৃতিটো ভালে আছিলে, আৰু যেতিয়াৰ পৰা মানে সেই কাউৰী হওক বা শালিকা চৰাই হওক তোমাৰ এইবোৰ শগুনক হওক নাইকিয়া হৈ গ'ল তাৰ পিছৰ পৰা কি হৈ গ'ল মানে তোমাৰ যি প্ৰকৃতিটো মানে অলপ বেছিকৈ দূষিত হবলৈ ল'লে। কাৰণ পেলনীয়া আৱৰ্জনাবোৰ কোনেও মানে বেলেগ জীৱ জন্তুৱে নোখোৱা হল। হয় নহয় বাৰু?
হয়, হয়, অ', তাকে।
সেইবাবে আচলতে আমি সেই কথাবোৰ ভাবি চিন্তি চাই পেলাই আমি মানে এই জীৱ জন্তু সংৰক্ষণ কৰাটো উচিত বুলি মই ভাবো। এতিয়া তুমি এই যদি জীৱ জন্তু বুলি যদি আমি কওঁ চৰাই চিৰিকট হওক আহ তোমাৰ এ মানে এ বাঘ হৰিণা সেইবোৰ জীৱৰ কথা ক'লে আমি নহব জীৱ জন্তুৰ ভিতৰত আমাৰ। গছ গছনিও পৰিব কেনেকে এতিয়া গছ গছনিয়েও উশাহ লয় বুলি আমি কওঁ। কেনেকে এতিয়া তুমি চাবলৈ গলে কি হব আমি যি কাৰ্বন ডাই অক্সাইড গেছ এ মানে নিশাহত এৰি দিওঁ এই গেছটো গছে এ তোমাৰ উশাহন লয়। আৰু গছে তাৰপিছত নিশাহত এৰি দিয়ে তোমাৰ অক্সিজেন গেছ আমি সেইটো গেছ আকৌ অ', উশাহত অক্সিজেন গেছ লৈ পেলাই আমি জীয়াই আছোঁ হয় নে? কিন্তু কি হৈছে আজিকালি দিনত, আজিকালি দিনত তোমাৰ গছ গছনি কাটি পেলাই পৰিৱেশ টো বিনষ্ট কৰিছে তাৰ ফলত আমাৰ মানে যি জীৱৰ মানে বিশেষকৈ আমাৰ মানুহৰ মানে বেছি ক্ষতি হবলৈ ধৰিছে কাৰণ যেতিয়া মানে গছে অক্সিজেন গেছ এৰি নিদিব। তেতিয়া আমাৰ জীৱ জন্তুৱে জীয়াই থাকিব নোৱাৰিব আচলতে গম পাইছা নে তুমি কথাটো। অ' সেই। সেই কাৰণে আমি জীৱ জন্তু মানে সংৰক্ষন কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি মই ভাবো। আৰু এতিয়া তুমি চাবলৈ গলে কি হৈছে এই যি মানে তোমাৰ। বা অসমৰ সম্পদ। কি বুলি কয় গড়ক অসমৰ সম্পদ বুলি কয় এশিঙা এশিঙীয়া গড়ক হয় নে? কিন্তু আজি। আজিকালিৰ দিনত কিছুমান দুষ্ট মানে মানুহে কি কৰে শিঙীয়া গড়ক। মানে মাৰে মাৰি পেলাই তাৰ এশিঙীয়া গড়ৰ খৰ্গটো। অ' মানে লৈ গুচি যায় নেকি? পেলাই দোকান বজাৰত মানে বিক্ৰী কৰে সেইটো বহুত বেয়া কাম কৰে আৰু তোমাৰ হাত। হাতীৰ দাঁত হওক সেই হাতীৰ ডাঙৰ ডাঙৰ হাতী মাৰি পেলাই হাতীৰ দাঁতো বিক্ৰী কৰা দেখা পাওঁ। সেইবোৰ কিন্তু একদম বহুত বেয়া কাম কৰে আকৌ দেই মানুহবোৰে।
এ তাৰ ফলত আমাৰ কিমানৰ নিচ হৈছে সেইবোৰো আমি দেখা পাইছোৱে, আমাৰ যি অসমৰ সম্পদ উ গঁড়ক গড় নাইকিয়া হৈ গৈছে, এতিয়া আৰু এতিয়া তাৰ ফলত গড় যেত আমাৰ এ অসমত থাকিব তাৰ ফলে আমাৰ বহু খিনি লাভ হৈ থাকে। এতিয়া তুমি চাবলৈ গ'লে কি হয়! আঁ বেলেগ বেলেগ দেশ ৰ পৰা, এ পৰ্যটক আহে আমাৰ সেই অসমৰ গড় চাবলৈ গম পাইছা? উহু। তাৰ ফলত কি হয়, তাৰ ফলত পৰ্যটন পৰ্যটক যেতিয়া আহে তাৰ ফালে আমাৰ বহুতখিনি লাভ হোৱা দেখা যায়। কেনেকে এতিয়া চাবলৈ গলে' সেই যি ঠাইত চাবলৈ আহিব সেই ঠাই দোকান-বজাৰ, পৰা তেওঁলোকে বস্তু কিনিব, হয় নহয়? বস্তু কিনিলে কি হ'ব সেই মানে আমাৰ ইয়াৰ ব্যৱসায়ীক সকলৰ লাভ হ'ব। তাৰ ফলত আমাৰ মানে লাভ হ'ব, আমাৰ অসমৰে লাভ হ'ব হয়নে? কিন্তু যেতিয়া তোমাৰ এই গড়টো মানে আমাৰ আহ নাইকিয়া হৈ যাব, তেতিয়া কি হব! তেতিয়াতো পৰ্যটক নহা হব, তাৰ ফলত আমাৰ অ বহু খিনি লোকচানো হোৱা আমি দেখা পাম গম পাইছা? সেইবাবে আমি সেই জীৱ-জন্তু সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু এটা কথা দিয়া চাবলৈ গ'লে কি হয়, আমাৰ মানুহ বোৰে কি কৰে তোমাৰ খেতি পথাৰত তোমাৰ কীটনাশক দ্ৰব্য হওক, ৰাসায়নিক পদাৰ্থ হওক প্ৰয়োগ কৰে। তাৰ ফলত তোমাৰ এই যি পোক-পৰুৱা হওক, সেইবোৰ মৰি গৈছে। গ'ম পাইছা নাই তুমি আজিকালি? তাৰফলত তাৰফলত কি হয়! তুমি এতিয়া চাবলৈ গ'লে সেই যি পোক-পৰুৱা, সেইবোৰ আকৌ বেলেগ এটা জীৱই খাই পেলাই জীয়াই থাকে। আকৌ সেই জীৱটোক আকৌ বেলেগ এটা জীৱই খাই জীয়াই থাকে হয়নে? যেতিয়া মানে সেই পোক পৰুৱাই নাথাকিব। তেতিয়া সেই আনটো জীৱ লঘোণে, ভোকে মৰি যাব। তাৰ ফলত কি হব, আমাৰ যি খাদ্য শৃংখল খন আছে, মানে ইটোৱে আনটোৰ আনটোক খাই জীয়াই থাকে, আনটোৱে আকৌ ইটোক খাই জীয়াই থাকে, সেই খাদ্য শৃংখলটো আমাৰ যেতিয়া নাইকিয়া হৈ যাব তেতিয়া আমাৰ যি পৃথিৱীখন, আমাৰ একদম ধ্বংস হৈ গুচি যাব গম পাইছা? সেইবাবে আমি, সেইবাবে আমি এই যি মানে তোমাৰ জীৱ -জন্ত সংৰক্ষণ কৰাৰ এ মানে এটা দায়িত্ব হাতত লব লাগে, আৰু তোমাৰ সেইবোৰ মানে জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে। আৰু এতিয়া চৰকাৰেও মানে বহু খিনি আইন উলিয়াই দিছে মানে, এ আৰক্ষী সকলে মানে যদি তুমি কৰ'ৰবাত কিছুমান মানে জীৱ-জন্তু হত্যা কৰা দেখা পোৱা মানুহক তেতিয়া তুমি লগে লগে মানে তুমি' অ আইনক মানে তোমাৰ আৰক্ষী খবৰ আচলতে সেই কথাবোৰ আমি একদম গুৰুত্ব ত্ব দিয়াটো উচিত বুলি মই ভাবো। বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
অ, অ তাকে তুমি অ মানে মানে অ হয় শুনি আছা নে?
হয় হয় শুনিছো।
হেল্ল' অ তাকে তুমি এতিয়া অ, মানে ভাল তুমি এতিয়া ভাল-ভাল কথাখিনিয়ে কৈছা। এতিয়া জীৱ-জন্তু আমাৰ প্ৰকৃতিৰ এক মানে' এক অমূল্য সম্পদ। এতিয়া পৃথিৱীৰ পৰিৱেশৰ যি যি ভাৰস সাম্য ৰা ভাৰসাম্যটো ৰক্ষা কৰাৰ ক্ষেত্ৰত জীৱ-জন্তুৰ মানে গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া এ বাঘ খ গড়, হাতী, হৰিণ, চৰাই-চিৰিকট, বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি বা মাছ চহক বা মৌ-মাখি এই সকলোবোৰ জীৱয় মানে আমাৰ প্ৰক আম আমাৰ জীৱৰে আৰু যি প্ৰকৃৃত খাদ্য শৃং এই খাদ্য খাদ্যৰ শৃংখলা এটা এটা গুৰুত্বপূৰ্ণ অংশ যদি ইয়াৰ এটা কোনোবা এটা প্ৰজাতিৰ যদি বিলুপ্ত হয় তেন্তে সমগ্ৰ বি শ্বৰ ওপৰতে মানে ইয়াৰ বেয়া প্ৰভাৱ পৰে এতিয়া সেইবাবে আমি জীৱ-জন্তু, জীৱ-জন্তু সংৰক্ষণ কেৱল মানে এ এটা চৰকাৰৰ দায়িত্ব নহয় আচলতে ই আমাৰ মানে সকলো সকলো জনসাধাৰণৰ দায়িত্ব এতিয়া।
হয় হয়।
সময়ত অ, বৰ্তমান সময়ত তোমাৰ বহু জীৱ জন্তু বিলুপ্তৰ পথত আগবাঢ়ি যায় এতিয়া ইয়াৰ এতিয়া এতিয়া আমাৰ কি হৈছে তোমাৰ আগতে ককা আইতাৰ দিনত আমি ককা আইতাহঁতে কয় যে আমাৰ দিনত এনেকুৱা আছিলে যে এ এতিয়া হাবিত গধূলা সময়ত এ হাবিত এ, শিয়ালে হোৱা দিয়ে বা এ হৰিণে হৰিণ দেখা পোৱা যায় বা বাঘ সিংহও পোৱা যায়। হাবি বা বা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি সেই চৰাই-চিৰিকট বিলাক পোৱাই গৈছিল বুলি তেওঁলোকে কয়। কিন্তু এতিয়া বৰ্তমান সময়ত আমি বৰ্তমান সময়ত আমি এতিয়া সেইবোৰ মানে দেখিবলে নোপোৱা নিচিনা হলো। অ, অ এতিয়া তুমি চাবা আমাক ককা আইতা দিনৰ পৰা আমি এতিয়া এতিয়ালৈ তোমাৰনো কিমান বছৰ হৈছে আমি এতিয়াই সেই সেই এই মানে চৰাই জীৱ-জন্তু সমূহ তোমাৰ বিলুপ্ত হৈ হৈ আহি আছে।
হয়।
একে যদি মানে চ চলি থাকে তেতিয়া আহ আমাৰ নৱ প্ৰজন্ম সেই নৱ প্ৰজন্ম খিনিয়ে মানে তোমাৰ এ যি আমাৰ কিছুমান জীৱ জন্তু খিনিৰ জীৱ জন্তু খিনিৰ মানে তোমাৰ এ নামি মানে নাম শুনি নোপোৱা নিচিনা এটা অৱস্থা হব সেইকাৰণে আমি অ অ সেইকাৰণে আমি সকলোৱে এ এই ক্ষেত্ৰত এটা দায়িত্ব লব লাগে এ জীৱ-জন্তু সংৰক্ষণ কৰাটো আমি কিমান গুৰুত্বপূৰ্ণ এই কথাবিলাক আচলতে আমি ভাবি চিন্তি চাব লাগে আৰু বৰ্তমান বৰ্তমান সময়ত মানে এই যি জীৱ-জন্তু বিলুপ্ত পথত আগবাঢ়িছে ইয়াৰ মূল কাৰণ হৈছে তোমাৰ যি বন ধ্বংস হওক বা জলবায়ু পৰিৱৰ্তন টো উম, আৰু তাতকেও এটা আহ ডাঙৰ কথা কি হৈছে যি অবৈধ চিকাৰ বা মানুহ। মানুহৰ লোক এই তাৰ ফলত কিন্তু জীৱ-জন্তু বোৰ মানে বিলুপ্ত হৈ আ আছে এতিয়া আহ প্ৰথম এতিয়া তোমাৰ আজি আহ হাবি বন হওক বা আহ মানে হাবি জংঘল সেইসমূহ কাটি পেলোৱাৰ ফলত বহুত জীৱই নিজৰ বাসস্থান তেওঁলোকে হেৰুৱাই পেলাইছে এতিয়া কিছুমান তাৰ ফলত তাৰ ফলত সেই জীৱ জন্তু বিলাকৰ তোমাৰ এ থাকিবলৈ এ মানে কোনো তেওঁলোকৰ নিজৰ যেতিয়া বসবাসটো হেৰুৱাব তেওঁলোকে থাকিবলৈ জেগা নাইকা হব আৰু তেওঁলোকে কি কৰিব বাসস্থানৰ বাসস্থানৰ সন্ধানত বা তেওঁলোকে খাদ্য বস্তুৰ সন্ধানত এ বিভিন্ন এ মানে জলে তলে যাবলৈ লয় আৰু বহুত অ মানে আমি দেখা পাইছো যে এই কিয় আমি মানে আজিকালি প্ৰায় দেখিবলৈ পাওঁ যে তোমাৰ এ জীৱ জন্তুৱে তোমাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলাই ছে বা মানুহক ক্ষতি কৰিছে এ ইয়াৰ ইয়াৰ আচলতে অ অ অ ইয়াৰ আচলতে মূল কাৰণ হৈছে আমি এই যে বন ধ্বং বন ধ্বংস কৰা। এই বনসমূহ কাটি পলাৰ ফলতেই হৈছে, আৰু আহ আৰু এতিয়া বাত কিছুমান মানে জীৱৰ জীৱ যেনে ধৰা হাতী হওক, বা বাঘ হওক বা হওক, বা এ হৰিণ হওক, এনে কিছুমান জীৱ জন্তুৰ কি কৰা হয়, এ যি দাঁত, দাঁত হওক বা সেই ছাল, বা তেওঁলৰ শিং বিলাক, এনে ধৰণৰ সকলো তেওঁলোকৰ এ অংগবোৰ মানে অবৈধ ভাৱে হত্যা কৰা, মানে হত্যা কৰি, তেওঁলোকে বেচি পেলাই এ এছাম মানে, মানে কৰা লাভৱান, লাভৱান হৈ আছে, কিন্তু ইয়াৰ ফলত উম ইয়াৰ ফলত কি হৈছে তোমাৰ, বহুতো মূল্য়বান যি প্ৰজাতিসমূহ আছে, সেই প্ৰজাতি সমূহৰ সংখ্যা কিন্তু দ্ৰুত গতিত কমি আহিবলৈ লৈছে।
কমি আহিছে অ'।
অসমৰ কথাই কওঁ এতিয়া তুমি ক'লা গড়, এশেঙীয়া গড়ৰ কথা, আমাৰ অসম, অসম তোমাৰ এশিঙ, এশিঙীয়া গড়ৰ বাবে বিখ্যাত, এতিয়া সেই সেই শিং হওক বা হাতীৰ হওক, হাতীৰ দাঁত বা, বা তোমাৰ বিভিন্ন ধৰণৰ বান্দৰ, এই বস্তু বিলাক, এই কিন্তু, জীৱসমূহ এতিয়া আমাৰ আহ অসমৰ হাবিত কিন্তু সুৰক্ষিত নহয়, কাৰণ আমাৰ এচাম চো, এছাম তোমাৰ চোৰাংচোৱা আছে, সেই চোৰাংচোৱা সমূহে মানে পকীত ভাৱে সেই জীৱ জন্তু বিলাক হত্যা কৰি, সেইসমূহক মানে তোমাৰ বিজনেছ
অ'।
অ-অ, এতিয়া অ, মোৰ মতে যদি কবলৈ যাওঁ তোমাৰ জীৱ জন্তু নাথাকিলে মানে, পৃথিৱীৰ কিবা সূন্দৰ্যই নহয়। মাৰ দিপ
নাথাকিব অ, হয়-হয় অ', ঠিক
অ'হ, অ, এই দুইটাই মানে নষ্ট হ'ব, আমি যদি এ আজি বন্যপ্ৰণী বা, বনা অঞ্চল সং সংৰক্ষণ নকৰো তেন্তে যি ভৱিষ্যত প্ৰজন্ম আছে, সেই ভৱিষ্যত প্ৰজন্মই কিন্তু এ তেওঁলোকৰ মানে কি হব, তেওঁলোকৰ সেই জীৱক কেৱল মানে কিতাপ বা এই চুবিধা দেখিবলৈ পাব। সেয়েহে আমি সকলোৱ, সকলোৱে প্ৰকৃতি আৰু জীৱ জন্তুক মানে ভাল পাব লাগে, বা সুৰক্ষিত খাৰিব লাগে, বিল সেউজীয়া, আৰু সেউজীয়াই আৰু এখন, মানে বৈচিত্ৰৰে